তো
অ কি কৰি আছা? ব্যস্ত নেকি?
এ চাহ কন খাই পেলাই অলপ পথাৰ পিনে ওলাই আহিছো
হয় নিকি খেতি বাতি কৰিছা মানে
খেতি বাতি মানে কৰাত অকমান মাটি আছে বাৰু৷ তাৰপিছত হয় হয় কঠিয়া কেইডাল সিঁচিলো এতিয়া পানী একেবাৰে নাই গোটেই পথাৰ শুকান হৈ আছে
কিয় বৰষুণ নাই নেকি? আমাৰ ফালে দেখোন বহুত বৰষুণ৷
এই এইফালে বৰষুণ ইমান নাই অকমান খৰাং জেগা যে
অ' আমাৰ আকৌ সদায় ৰাতি ৰাতি বৰষুণে আহি আছে। আজি দিছে ন?
দিছে মানে অকণমান পাঁচ মিনিত দছ অকমান জোৰে দিছে তাৰপিছত আকৌ নাইকিয়াই হল বৰণখিনি
হয় হয় কিন্তু আমাৰ ফালে বহুত বৰষুণ এইকেইদিন বৰষুণ দিয়ে আছে আৰু অলপ দিলে চাগৈ বানপানীয়ে হ'ব নেকি।
আমাৰ আকৌ এইফালে নাই আমাৰ অকমান কঠীয়া অলপ অলপ হৈছে এতিয়া কঠীয়াখিনি অ' গোটেই গোট গোটেই খিনি একেবাৰে ফাট মেলি মেলি গৈছে মাটিখিনিত। দে যদি আৰু পানী নহয় কঠীয়াখিনি বেয়া হৈ যাব নহয়, ডাঙৰো নহ'ব, ৰুবলৈও অসুবিধা হ'বগে।
পানী দিব পাবা নহ'লে তোমালোকে
তাকে মটৰ হওঁক বা পুখুৰীৰ পাৰে পুখুৰীতো পানীৰ দুটা নাইকিয়াই হ'ল তাকে আগত পু পুখুৰীত অলপ অলপ সিচি কৰি পেলাই কঠিয়া তলিত দিয়া হয়। কিন্তু পুখুৰীতটো পানী নাইকিয়া যে তাৰ পৰা কঠিয়া কঠীয়া তলিত দিবলৈ
হয় দে বাৰিষা বতৰতো তোমালোকৰ সেইফালে মানে পানী নাই যেতিয়া আৰু মান তোমালোকৰ অৱশ্যে সেইটো ওখ ঠাই ন খৰাং ঠাই হয় যে সেইটো কাৰণে চাগে পানীটো এনেকুৱা হৈছে, এইটো আমাৰ ফালেতো একে মানে বৰষুণেই বৰষুণ
হয়, তাতে আমাৰ এই মাটিখিনি আৰু অলপ শুকান। তাতে আকৌ কাষতে ইটা ভাটা এটাও আছে। ইটা ভাটাৰ কাৰণেও আকৌ অলপ ওচ ওচৰৰ মাটি খিনি প্ৰভাৱ পৰে ন অলপ খৰাং নিচিনা হৈ যায়গৈ হয়। এতিয়া তাৰ উপৰি এতিয়া ভাবিছোঁ যে মটৰ দি পেলাই পানী অকণমান যিমানখিনি পাৰোঁ পানীখিনি অলপ সিঁচি দিব
তেতিয়াহে খেতি খিনি অকণ কঠিয়া খিনি ভাল হব
এতিয়া মটৰটো দিবলৈ হলেও এঘন্টা দুঘন্টাামান লাগিব এতিয়া কাৰেণ্ট অকমান দিলে আকৌ নাইকিয়া হয় আকৌ যায়
এই কাৰেণ্টটো অহা যোৱা হৈ থাকে যে এই গৰমো যি বাঢ়িছে তোমাৰ উম গৰ বহুত বাঢ়িছে এই গৰমক কাৰণে মানে এতিয়া এতিয়া কি হয় মানে পানী হয় যে ঠাইবোৰত পানী হোৱা পাছত মানে আমাৰ চাই যেতিয়া ৰ'দ দিব সেই পানীৰ পৰাও মানে যিটো তাপ আহে মানে মানুহ ঢাকিব নোৱাৰা হৈ যায় গৰমত বহুত
অ গৰম এতিয়া গৰমৰ সময় এতিয়া আকৌ ভাত দ মাহৰ গৰম
আছে, আছে, আৰু এতিয়া চোৱাচোন গৰমৰ দিনত যেতিয়া আমাৰ এইটো চাইদে বানপানী হ'ব, সেই মানুহখিনিতো থকা খোৱাও অসুবিধা হয়। আকৌ এইফালে তোমাৰ গৰমটোৰ কাৰণেও। অসুবিধা হয়, তেওঁলোকে ঘৰত বানপানী হোৱাৰ লগে লগে মানে ঘৰতো থাকিব। নোৱাৰ হৈ যায়। যোৱাৰ ফলত তেওঁলোকে এতিয়া কৰ'বা বাটতে পথে য'তে উম, য'তে-ত'তে মানে স্কুল হওঁক, তেনেকুৱাত বহুত কষ্টত থাকিব লগা হয়। তাৰ উপৰিও গৰমটোৱে বহুত অসু সুবিধা পায়! খোৱা-বোৱা
কামপুৰৰ নাম শুনিছা নহয় ন' কামপুৰ। কামপুৰৰ পিনেও যথেষ্ট পানী হয়। আজি যোৱা বছৰহে অকমান কম হৈছে হয়, বৰষুণ দিয়াৰ লগে লগে কাৰ্বি আংলংক পিনে ওপৰৰ পাহাৰ বিলাক থাকে যে, তাৰ পৰা পানীবোৰ বৈ আহে। এই, গোটেই এতিয়া আগৰতো মানে কি হৈছে এ বহুত অসুবিধা হৈছে এতিয়া এইবিলাক বৰষূণ বৰষুণ নাই, য'ত বৰষুণ দিব লাগে তাত বৰষুণ
তাত নাই অ', য'ত এতিয়া উম, সেই মানুহখিনিয়ে আকৌ মানে বেছি বৰষুণ হ'লে এটা ভয় খাই! মানে জোনখিনি নদী কাষৰীয়া মানুহ খিনি হয়নে, তেওঁলোকৰতো পানী, বৰষুণ অহাৰ লগে-লগে যেতি তিয়া পানীটো বাঢ়ি যায়, তেওঁলোকৰ অসুবিধা
উপায় নাই থকা বোৱাৰ পৰা ইত্যাদি কৰি খোৱা বোৱা লাগে অসুবিধাই কোনোবাই তেনেকে সাহায্য কৰিলেহে আৰু অকমান খোৱা বোৱা খিনি অকমান যদি সুবিধা এটা পায়।
সাহায্য কৰে বাৰু দে বহুত মানুহে উম।
সমষ্টিত কবই নোৱাৰি ৰঙা নদী সমষ্টিত ইমান পানী হয় তাৰে কিন্তু বিধায়কজন বৰ ভাল। এইবাৰ এইবাৰ যেতিয়া উত্তীৰ্ণও হৈছে বিধায়কজন। তেখেতজনে বিধায়ক নোহোৱা আগতে বহুতো সহায় কৰিব।
সহায় কৰি থৈছে অ' সেইকাৰণে তেওঁ ৰাইজে সহায় কৰিছে ন এতিয়া। তেওঁৰ সময়ত যেতিয়া এতিয়া তেওঁ ৰাইজৰ প্ৰয়ো ৰাইজৰ দুখত মানে তেওঁ আছিল যে তেতিয়া এতিয়া ৰাইজ তেওঁৰ লগত আছে। সেইটোয়ে আৰু মানুহে ভাল কৰ্ম কৰিলেতো তাৰ ফলটো
যিমান খিনি পাৰে সহায় কৰি গৈছে, এতিয়া তাতে আগৰ এতিয়া আগৰ সময়ত আমাৰ আমাৰ ফালে ভাদ মাহৰ আগত আমাৰ পথাৰ আজৰি হ'বই লাগে। পথাৰ আজৰি হয়, তেতিয়া ভাদ মাহত নাম জুৰিব যায় মা নুহে হয় নাই, এই এতিয়া চিন্তা লাগিছে কঠিয়া ডাঙৰে হোৱা নাই এতিয়া আমাৰ কঠিয়াৰ পিছত আকৌ যিখিনি মাটিত ৰুমগে সেই মাটি খিনি এতিয়া ভালকে বৰষুণ সোনে পৰা নাই, বোকাও হোৱা নাই। আজিকালি আকৌ গৰু গৰু দি হাল নোবোৱাই হ'ল মানুহে ট্ৰেক্টৰে হাল বায় অ', ট্ৰেক্টৰে হাল বোৱাৰ পিছতো এতিয়া গোটে মাটি মাটি চহাই থ'লে কিন্তু মাটিখিনি ইমান টান হৈ আ চে, মানে খালী ভৰি খোজ কাঢ়িবই নোৱাৰি। এতিয়া এঘন্টা দুঘন্টা মান ৰাতি যদি বৰষুণ দিয়া যায়, তেতিয়াহে মাটিখিনি অকমান গৈ কোমল যদি হয় তাৰ বোকা হ'ব লাগিব। এই বোকা কেতিয়া হ'ব আমাৰ কঠীয়া তুলি পেলাই লগাম কেতিয়া সেইয়ে চিন্তা। ইমান কষ্ট কৰি পেলাই আজিকালি হাজিৰাও বহুত
বহুত বহল খোৱা বোৱাও দিব লাগি দিব দিয়াচোন মানুহখিনি, খোৱা বোৱা দি আকৌ হাজিৰা দিয়ালে, যথেষ্ট খিনি খৰচ হয় তোমাৰ, কৰে অ', সেই এতিয়া কি ক'বা গৰমটো ইমান বাঢ়িছে এইবোৰ মানে গছ গছনি কাটাক লৈ মানুহে চোৱাচোন কিমান ৰাস্তা পদ ৰাস্তা ঘাট বোৰ ডাঙৰ কৰিছে, ডাঙৰ কৰাৰ লগে- লগে চাইডৰ চব গছ ডাঙৰ-ডাঙৰ পুৰণা গছ বোৰো কাটিছে।
যাব-যাব আৰু মানে কথাটো হ'ল কি এতিয়া দিনক দিনে জনসংখ্যা বৃদ্ধিও হৈ আছে ন, মানুহৰ ঘৰৰ কাৰণে গছ গছনি কাটি পেলাই এতিয়া ঘৰ বনাব লৈছে, তে যিমান খিনি গছ গছনি যিমান গছ গছনি কটা যায় সিমান খিনি গৰম আৰু-আৰু বাঢ়ি গৈছ
ল যে অ', আৰু লাহে-লাহে তোমাৰ চোৱাচোন পথাৰবোৰত, পথাৰবোৰতো তেনেকুৱা হৈছে এতিয়া খেতি পথাৰ মানুহ
নাই এতিয়া মানুহ এতিয়া গৰুকেইটা এতিয়া এতিয়া হাল বোৱাৰ পিছতো গৰুকেইটাও ক'ত দিব ঘাঁহ।
অ' নাই নাই, তাকে পথাৰেই নাই তোমাৰ, আজিকালি মানুহে পথাৰতো বাদেই দিলে যত নিজৰ কঠাৰ মাটি আছিলে তাত গোটেই মানুহে ঘৰ বনাই থাকিব। ললে
লৈছে, এতিয়া মানুহৰো দূৰৰ কথা, এতিয়া এতিয়া যিখিনি বনৰীয়া জন্তু আছিলে বনৰীয়া জন্তুৰ কাৰণেও অসুবিধা হৈ গৈছে থাকিবলৈ গৈ পেলাই, এতিয়া পথাৰৰ সময়ত হাতী ওলাব। বা যিয়ে ওলাওক। বনৰীয়া যোনটো যিমান খিনি আছে ছিলে, এতিয়া তেখেতলোকৰ যদি জংঘল জংঘল যিমান আছে চব কাটি কুটি ঘৰ বনাই আছে ৰাস্তা পদূলি বনাই আছে। ক'ত থাকিবনো? তে সেইটো কাৰণে কোনোবা সময়ত মানুহৰো মানুহ ঘৰে পথাৰে সোমাই যায়গে। অলপ অনিষ্টও কৰে মানুহৰ ঘৰ এতিয়া মাজতে সোমাই, হয় হয়, এতিয়া মাজতে শুনা পাইছো এতিয়া মাজতে শুনা পালো কোনোবা জেগাত বোলে অ' হাতীয়ে বোলে মানুহ এ জনে দুজনে মানে মাৰিলে হয়। কাৰণ কিয় তেখেতক তেখেতলোকক যদি এফালৰ পৰা খেদি আহে।
ক ক'ত যাব, উম, যাব ক'ত উম।
এতিয়া আমাৰে যেনিবা আমি যিখন ঘৰত থাকো সেইখন ঘৰৰ পৰা যদি আমি আমাক কোনোবাই যদি উলিয়াই পঠিয়াই দিয়া আমি ক'ত যাম, আমি য'ত ত'ত ঘূৰি থাকিব লাগিব, সেই একেই হৈছে বনৰীয়া জন্তুও যিমান খিনি আছে। এতিয়া জংঘল কাটি দিয়াৰ পিছত তেখেতলোক ক'ত যাব? সেইটো কাৰণে মানুহৰ ঘৰে ঘৰে, পথাৰে ইফালে সিফালে
তোমাৰ সেইবোৰে মানে, উম জীৱ জন্তু ধৰা, আকৌ তোমাৰ আজিকালি এইবোৰ কোম্পনী বোৰৰ এইবোৰ কিমান প্ৰদূৰ্ষন হৈছে সেইবোৰ মেচিনৰ পৰা ভাবাচোন। এমিল
কাৰণে হয় হয় সেই প্ৰদূষণবোৰৰ কাৰণে এতিয়া বহুত জেগাত, হম হম বহুত জেগাত সেইখিনি জেগা খিনি কিমান খিনি প্ৰদূষিত হৈ থাকে। প্ৰদূষিত হোৱাৰ ফলত সেইখিনি আহ ফল ফল ফল মূলৰ গছ হওঁক যি হওঁক, খেতি পথাৰৰ পৰা ইত্যাদি কৰি, সকলোতে প্ৰভাৱ পৰে ঠিক আছে, আগত যেনেকে ভালকে বস্তু এটা সোৱাদ লাগে আজিকালি সোৱাদ নালাগাও হল।
টাৱাৰ এটা বহালে তুমি চাবাচোন তাৰ ওচৰে পাজৰ তামোল পাণ সেই গোটেই খিনি বেয়া হৈ যায়। কিবা এটা নহয় কিবা এটাটো তাত তেও প্ৰভাৱ পৰে ন সেইটোৰ পৰা
আছে প্ৰভাৱ পৰে কিহৰ কাৰণে আহ এতিয়া আমি আমি এতিয়া গম পোৱা নাই কাৰণেহে কিন্তু প্ৰভাৱ নেদেখাকে আমাৰ ওচৰে পাজৰে বহুত বস্তু ঘূৰি থাকে নহয় অহ এতিয়া বায়ু প্ৰদূষণটোৱে এতিয়া গছ গছনি যেতিয়া আজিকালি এতিয়া সেইটো কাৰণে চৰকাৰে এটা ভাল পদ ক্ষেপ দিছে যে ৰাস্তাই ঘাটে যিমানখিনি নিমপাত, আহ নিম গছ ৰুইছে ডাঙৰ ডাঙৰ গছ ৰুইছে যাতে যাতে বতাহটো এটা ভাল এটা বতাহ এটা আহক উশাহ নিশাহটো যাতে আমি ভাল এটা ল'ব পাওঁ আজি গৰম জেগাত গৰম জেগা বুলি নহয় য'ত যান বাহনৰ বেছি চলাচল আছে তাত গৈ পেলাই উশাহটো লওঁতে তুমি এবাৰ চাবা আকৌ এজেগাত ভালকে ভাল পৰিৱেশ এটাত প্ৰাকৃতিক পৰিৱেশ এটাত উশাহ লৈ চাবাচোন ক'ত ভাল লাগে।
তাকে অহ, সেইকাৰণে লাহে লাহে ভাল নলগা হৈছে তোমাৰ যেতিয়া চব ফালে মানে অক্সিজেনটোৱে মানে লাহে লাহে কমি যোৱা যেন লাগিছে তোমাৰ গছ গছনি যেতিয়া কমি আহি আছে মানে ভালে নল গা হৈ আহিছে আৰু গৰম এনেকুৱা অত্যাচাৰ বাঢ়িছে আৰু পাঁচ দহ বছৰ পাছ
সেইয়াই এতিয়া বৰষুণ বৰষুণ এঘন্টাও দিলে ইমান গৰমে দি পেলাই মাটিখিনি খৰাং কৰি পেলালে যে ইমানেই হ উম টান হৈ গ'লগে বৰষুণ এঘন্টা বৰষুণো কাম নিদিয়া হ'ল,
নিদিয়া হল তোমাৰ চোৱাচোন, কিমান এটা প্ৰভাৱ
খিনি ইমান দিন বৰষুণ নাই কিয়া, চব শুকুৱাই টানি পেলাই।
তাকেই অহ। বাৰু, এতিয়া আছো আৰু এনেই। তোমাৰ? আকৌ ভাত পানী বনোৱা কামত লাগিম অ' হ'ব দিয়া উম হ'ব দিয়া।